হেল্ল'।
অহ।
শুনিছানে?
অ', শুনিছোঁ, তুমি শুনিছা?
অ', শুনিছোঁ, কি কৰি আছা?
আছোঁ এনে, তুমি কি কৰিছা?
মই এনেই বাহিৰতে বহি আছোঁ চোতালতে। চাহ খালা?
চাহ নাই খোৱা খামহে আৰু।
অ', অ', অ', মই খালোঁ।
অ'।
খাই কৰি এনে বাহিৰতে বহি আছোঁ।
অ', অ'। ঘৰত চবৰে ভালে ন? অ' অ' অ' ভাল ভাল।
উম, আজি অ' দুপৰীয়া কি খানা ওলাল।
আজি দুপৰীয়া মই ভাতেই খোৱা নাই কি বনাইছো। পছে গমেই পোৱা নাই মানে তেনেকে মই দুপৰীয়া ভাত নাখাওঁৱে।
অ', অ'।
তোমালোকৰ কি ওলালে?
আমাৰ ওলালে তিতা কেৰেলা ভাজি ৰঙালাও আগ ভাজি। দালি।
অ'।
তাৰ পিছত পদুনা আৰু আমৰ চাটনি এতিয়া মানে আম আমো হৈছে ন। ঘৰতে আম আছে তাৰপিছতে সেয়া বনোৱা হ'ল আৰু।
আজি আমিও আম খালো কুটি খালো আৰু চাটনি নহয় বাৰু এনেই কু ভূত জলকীয়া লগত।
ইচ ধুনীয়া হৈছে চাগে ন খাবলে।
অ', ধুনীয়া হৈছে একদম খাই থাকো খাই থাকো লাগিছে আৰু।
উম, এতিয়া মানে ভালেই লাগে আম।
অ', এনেও বতৰৰ ফল বতৰত খাব লাগে।
অ', আৰু কেইদিনমানৰ পিছত আচাৰ বনাব যাব আৰু।
অ', যাব আৰু আচাৰ বনাব পৰা কিন্তু এইবাৰ আমবিলাক প্ৰথমতে লাগিছিলে বাৰু আমাৰ ইয়াতে গছবিলাকত যিমান দেখিছো আৰু। কিন্তু পিছত বতাহত চব সৰি সৰি গ'ল।
অ' আমাৰো বহুত আম সৰিছে আৰু তোমাৰ এই কেৰ্কেটোৱা উৎপাত হৈছে।
অ'।
গছতে মানে আম এফাল খাই এফাল থৈ দিয়ে।
অ'। এ, আমাৰ ইয়াতে বাৰু কাৰ্কেটোৱা নাই কিন্তু সেই মানে বতাহতহে ফুলবোৰ সৰি গ'ল। ফুলাত বহুত ফুলিছিলে, এতিয়া আম ইমান নাই আৰু।
আৰু বতাহ ধুমুহা দিন আছেই।
আছেই আৰু উম।
এই আৰম্ভণিতে ইমান সৰিছে।
আজি কেনেকুৱা বতৰটো?
আজি বহুত ৰ'দ। আজি দিনটো মানে বহুতেই ৰ'দ দিছে অ' এইকেইদিন ইমান বতৰ বেয়া ব ষুণ।
আজি ৰ'দ, আজি ৰ'দ দিয়াতে গৰম পৰি গৈছে কিন্তু।
অ' আজি বহুত গৰম পৰিছে মানে ঘৰৰ ভিতৰ তৰতে গৰম, বাহিৰত মানে যিসকল আছে কাম বন কৰি তেওঁলোকৰ আজি বহুত কষ্ট হৈছে।
কষ্ট পাইছে আজি, কি আৰু এই ৰ'দ, এই বৰষুণ।
অ' আৰু তোমাৰ ৰাতি আধা ৰাতিৰপা বৰষুণ দিব আৰু গোটেই দিনটো বৰষুণ দিয়ে।
উম।
তেতিয়া আৰু দিগদাৰো হয়।
কাইলে কি হয় আৰু এতিয়া বতৰ।
তাকে, এতিয়ালৈকে বাৰু বৰ্তমান ঠিকে আছে।
উম।
ক'ব নোৱাৰি দিনৰ ৰ'দ দি ৰাতি বৰ
ৰাতি বৰষুণ দি দিয়ে অ' ক'ব নোৱাৰি, তৎক্ষণাত বতৰটো চেঞ্জ হৈ যায়। অ'।
পিছে তোমালোকে এতিয়া ৰাতিলে কি ওলাব?
ৰাতিলে আৰু কি আৰু উ, দালি, ভাত, ভাজি সেয়াই আৰু।
অ'।
বেলেগ একো নাই বাৰু এতিয়ালৈকে।
অ'।
অ' দেউতা বজাৰত গৈছে, কিবা আনে যদিও নাজানো মানে গম পোৱা নাই।
অ'।
তোমালোকৰ কি আছে?
আমাৰ তোমাৰ ভাইটিয়ে আজি বজাৰৰ পৰা মুৰ্গী এটা লৈ আহিলে।
অ'।
তাৰপিছতে ৰাতিলে সেয়াই হ'ব আৰু।
কাৰোবাক মাতিছে নেকি?
নাই নাই, ঘৰতে।
অ ঘৰতে।
ঘৰতে। কালিহে তোমাৰ আলহী আহিছিলে।
হয় নেকি অ।
কালি আমাৰ বহুত আলহী।
অ কালি আলহীক খোৱাই নহল নেকি আকৌ আজি লৈ আহিছে।
আজি ঘৰত খাবলৈ তাৰ মন গ'ল, বোলে বজাৰলৈ গলো। পালো এ লৈ আহিলো মই কৈছিলো বোলো কালি খাইছোহে সদায় খাবলৈ মনো নাযায়।
অ নাযায় বাৰু একেৰাহে খাবলে মন। মাজত গেপ দিব লাগে।
অ আৰু এতিয়া গৰমতটো বহুত পৰিছে যে।
সেইটোয়ে ম মোৰ গৰম পৰিলে মচলা বস্তুতটো কথাটো শুনিলে কিবা গৰম গৰম লাগি আহে। টেঙা খাব মন যায় টেঙা খাবলে মন যায় গৰম বুলিলে।
গৰং গৰম বুলি ক'লে মানে আৰু তোমাৰ ভাতকেইটা তোমাৰ দালিকণ হলে নেমু কণ হলে মানে তোমাৰ বেলেগ একো, একো নালাগে আলু পিটিকা দিয়ে ভাতকেইটা খাই দিম।
অ অলপ নেমু লাগে তাতে আৰু জলকীয়া যদি হৈ যায় বা আচাৰ তেনেকুৱা টাইপ। পৰ হৈ গলে, তেতিয়া আৰু তাতকে আৰু শান্তিময় নাই আৰু সেইকেইটা চবচে বেষ্ট।
আমাৰ বাৰু জলকীয়া আচাৰ বনাই থোৱা আছে তোমাৰ সৰিয়হ আৰু ভুট জলকীয়া আচাৰ।
অ বনাইছে নেকি?
আহিলে নিব পাৰিবা দিয়া আকৌ মাজতে তোমাৰ ভাইটি মেলালৈ গৈছিলে তাৰ পৰা তোমাৰ গাছ, টেঙা আচাৰো আনি থৈছে। খোৱাহে না পিছে আনি থৈছে সি আকৌ ভুত আচাৰো ঘৰত আছে তথাপিও আনি থৈছে।
বা ভুত জলকিয়াৰ আচাৰ ঘৰত আছে।
আছে অ আকৌ আনকি ভুত জলকীয়া তোমাৰ আনিও ঠোৱা আছে আমাৰ মানে ভাইটি পুৰা ভুত, জলকীয়া মানে খাই ইমানেই ভাল পায়,
উম ময়ো ভাল পাওঁ বাৰু। ভুত জলকীয়া আচাৰতটো আমাৰ ঘৰত,
দেখিয়ে মানে ভাল পাওঁ
অ মই মই, খাও বাৰু কিন্তু আমাৰ ঘৰতো আনি থৈছে দেই যোৱা, মেলাত চাই অ কিছু মেলাত নহয় বজাৰত। শুকুবৰীয়া বজাৰ বহে যে সেই বজাৰৰ পৰা আনি থৈছে। কিন্তু ভন্টিয়ে আজি কাটাৰ কথা আছিলে কি কৰিলে বা মই চোৱাই নাই।
অ কাটি পেলাই অ ৰ'দত দি থলে আচাৰ বনাব পৰা যাব।
আচাৰ বনাবৰ কাৰণেই আনিছে। যি দাম।
নকবা আৰু,
কিনিবই নোৱাৰে। অ দাম বহুত। নেমুটো তাতকেও বেছি দাম।
আৰু নেমু তোমাৰ এতিয়া গোটেই কলি কলি হৈ আছে ভালকে ৰসো নাই। আৰু মই বজাৰৰ পৰা অনা যায় কুমলীয়া নেমু দাম বহুত।
অ দাম বহুত। বজাৰৰ পৰা অনা কেইটাতো আৰু কাম নাই।
কাম নাই কাম নাই। আমাৰ যেনিবা ঘৰতে এটা দুটা ওলাই আছে।
অ আমাৰ আছিলে গছজোপা তাৰপিছত এই গছজোপাক গোটেই এইবিলাক আকাশীলতা বুলি যে কয় যে
অ অ
আকাশী লতাই একদম গছজোপা ঠাঁহ মাৰি ধৰিলে সেইকাৰণে দেউতাই কাটি দিলে।
অ
এবাৰ যদি কিবা গছত আকাশী লতা এডাল যদি লতা পৰিলে এটুকুৰা
অ
আৰু সেইডাল বৰবাদ
বৰবাদ হৈ যায় মানে গোটেই গছজোপাক আগুৰি ধৰে।
উম ক'ৰ পৰা আহিল বা।
নাজানো আৰু দিয়া এইবিলাক বৰ দিগদাৰ
অ সেই এডালেই কিন্তু বহুত খুৱাইছিলে দেই। বহুত লাগে একদমো অ বহুত লাগে আৰু যি ৰস
আৰু চাবা কিছুমান বাৰমহীয়া আছে নহয় ফুল ফুলি শেষ হয় নেমু হয় আক আকৌ নেমু লাগি থাকোতে আক বাকী পিনেও ফুল ফুল
অ সেইটো আমাৰ বৰতাহতৰ ঘৰৰ আছে বাৰমহীয়া সিহঁতৰ ঘৰত মানে ছিজনত বেছিকে লাগে আন ছিজনত কমকে লাগে কিন্তু লাগি থাকে মানে গোট
উম উম এতিয়া তোমাৰ গৰমৰ দিন কেতাত নেমু লাগেই
অ এতিয়া নেমুৱে মেইন আৰু।
উম কবা পা আহিও তোমাৰ নেমু পানীকণ খালেহে গাটো সাত
অ বঢ়িয়া লাগে একদম আৰু ভাতৰ লগত নেমু অলপমান হ'লে কিবা ভাত গিতা টেষ্টে বদলি যায় অহ
বাকী আজি কবাত ওলাই যাবা নে কি এতিয়া ক'বাত ওলাই যাবানে ঘৰতে
এ ওলায়ে এঠাই এফালে যাব লগীয়া আছে। এতিয়া তাকে মানে যাবলগীয়া হবও পাৰে নহ'বও পাৰে।
অ অ
সেইটো কাৰণে ফোন কৰিলেহে গম পাম যাব লাগিব নে নালাগে।
অ
তুমি ক'বাত যাবা নেকি ওলাই।
নাই নাই মই তোমাৰ আগবেলাই অকমান গৈছিলো এই দোকানলে দোকান মানে আমাৰ ওচৰতে আছিলে দোকানলৈও যোৱা হল আৰু খুৰীহঁতৰ ঘৰলৈও তাতে গৈ অকণ বহি কৰি
অ
আহিলোঁ এতিয়া পিছবেলা আৰু তেনেকুৱা যোৱা কাম নাই বাৰু।
অ মই বাৰু কলেজ গলো কলেজৰ পৰা আহি পাইছোহে মানে তাৰপিছতে আকৌ এতিয়া এফালে যাবলগীয়া আছে। চাই লও যাবলগীয়া হ'বও পাৰে নহ'বও পাৰে মানে। যদি হয় যাব লাগিব যদি নহয় নালাগে আৰু।
মানে, অ' কেতিয়াবা আকৌ ওলাই যাবলে মন যায় কেতিয়াবা তোমাৰ মানে ওলাই যাবলে মন নাযায়।
এ এলাহ লাগে বহুত এলাহ লাগে। এতিয়া বাৰু আকৌ' উম' এ- অ' এলাহ লাগে। এতিয়া কাইলে বাৰু যাবই লাগিব কালি অপচন নাই আজি মানে এতিয়া তাকে চাই লওঁ। যদি যাবলগীয়া হৈ যায় যাব লাগিব আৰু।
অ' এতিয়াতো উপায় নাই।
অ' কাইলৈ মানে সেই কাপোৰ চিলাবলৈ দি ছিলো যে বেলেগ নহয় আৰু ব্লাউজ, এই আনিব যাব লাগিব। অ' তাৰপিছত আৰু লগৰজনী বিয়া, বিয়া বুলিও- অ' বিয়া পৰহিলৈ ছতৈহিলৈ মানে। ছয় সাত, তাতে মানে বিয়ালে বুলি কাইলে মা- মাতিছে মানে কালি কৈছে আহিব লাগিব বুলি এ কালি। যাবলৈ মানে মন আছে কিন্তু থাকিবলৈ মন নাই।
অ' আকৌ বিয়া লৈও যাব লাগিব ন'।
নহয় মানে থাকিব পাৰি কিন্তু থাকিলে আৰু তিনিদিন একেৰাহে টোপনি ক্ষতি।
অ' সেইটো বাৰু দিগদাৰ হয়।
অ' কালি
মানে তোমাৰ টোপনি ক্ষতি এদিন কৰিলে এৰাতিৰ টোপনি ক্ষতি কৰাৰ পিছত মানে- তোমাৰ বহুত দিনলৈ এনেকুৱা লাগে যে তুমি বহুদিন টোপনি ক্ষতি কৰিলা।
অ' সেইটোয়ে, সেইকাৰণে চাই লওঁ কিন্তু যাবতো লাগিব নগ'লে বেয়া
অ' এনেকুৱা মানে ভাল বান্ধৱী ঘৰত তোমাৰ নগলে নহয় ন'।
উমঁ' সেইটো কাৰণে।
উমঁ'।
কালি, আহি পেলাই কলেজৰ পৰা আহি যাব লাগিব আৰু।
অঁ অঁ।
বাকী মাহঁতে কিবা কি কৰি আছে?
মা আছে বাহিৰত, এতিয়া গৰু চৰু আনিব যাব আনিব সময় হৈছে।
অহ' তোমাৰোক ওচৰতে পথাৰ নে কি?
অ' পথাৰৰ মাজতে ঘৰ আমাৰ মানে- আগফাল পিছফাল চবতে পথাৰে।
অঁ' মানে তোমাৰ উঠিয়ে ৰাতি ৰাতিপুৱা চাগৈ ধুনীয়া লাগি যায় ন' চবপিনে সেউজীয়া।
অঁ' ৰাতিপুৱাই তো ইমান নেদেখো বাৰু কিন্তু স সন্ধিয়া সময়খিনি আমাৰ মানে বাহি আমাৰ মানে গেটৰ ফ্ৰন্টত ৰৈ পেলাই বহুত ভাল লাগে। একদম বেলি ডুব যোৱাাতটো পুৰা দেখা পায় ন' আকাশখনত- কালাৰ চালাৰ পুৰা বদলি যায় একদম ইমান ধুনীয়া লাগে।
অঁ'।
বহুত ধুনীয়া লাগে গধূলি সময়খিনি।
ঠিকে আছে দিয়া। কেতিয়াবা আহিবা আমাৰ পিনে।
অ' যাম যাম।
উমঁ'।
যাম আৰু সময়ে নিমিলে যাবলৈ। তুমিও আহিবা কেতিয়াবা আমাৰ ফালে।
যাম যাম। ঠিকে আছে দিয়া ন'।
অঁ' অঁ' হ'ব দিয়া। উমঁ'।